হেল্ল'
হেল্ল'। শুনি আছেনে? অঁ শুনিছোঁ মই।
অ অ কি কৰি আছা?
এ আছোঁ ঘৰতে।
অঁ অঁ নহয় ফোনটো কাট খাই গ'ল নিজে নিজে।
অঁ নিজে-নিজে কাট খাই গ'ল মানে হেৰি জানো কিয় নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে আজি।
অ' হব পাৰে, জিঅ' বাৰু নেটৱৰ্কৰ আজিকালি প্ৰব্লেম চলেই।
অঁ ইমান নেটৱৰ্কৰ প্ৰব্লেম চলিছে মই ভাবিয়ে আছিলোঁ কাষ্টমাৰ কেয়াৰলৈ ফোন লগাম বুলি। ফাইভ জি নেট ভৰালেও দেখোন আনলিমিটেড ভৰালেও প্ৰব্লেম দিয়ে।
তাকে আজিকালি নে জিঅ' নেট নেটৱৰ্কৰ প্ৰব্লেম বহুত বেছি।
তাকে মই বোলো কিয় হৈছে মোৰতোহে তেনেকুৱা হৈছে নেকি এনেকে ভাবি আছোঁ।
নহয় নহয় চব জেগাতে হৈছে, বহুতৰ পৰা তেনেকুৱা কমপ্লেইন আহিছে মানে। জিঅ' নেটৱৰ্কৰ প্ৰব্লেমৰ কথা।
অহ তাকে ওম বাকী আহ খালো ভাত অ
কিহেৰে খালা?
এই মাছেই ললোঁ মধুসুলং দি বনালোঁ। বিগগেন মাছ এটা ললো বেপাৰী আহিছিলে।
কিমান ললে?
দুশ আধা কেজি।
অ অ।
দাম বেছিয়ে লৈছে বাৰু মিঠা আছে বাও।
উম কালি আমিও মাছে আনিলো বাৰু। ৰাতি খালো মাছেৰে আৰু এতিয়াও মাছেৰে খালো।
তাকে সে সুধা ভাত খাবই নোৱাৰি আও অকল মাছ-মাংস।
মাহীয়েটো নাখায় এ সোধা ভাত আমাৰ ফ্ৰিজত মাংস আছেই। উম।
পছে ন আমি এটা হোদা ভাত নাখাওঁৱ এ আৰু দেউতাই মই।
আগতে দেখো তোমালোকে এৰিছিলা মাছ-মাংস খাবলে।
এতিয়া মাহী অহাৰ পৰাই আৰু আৰম্ভ হৈ গ'ল আও বহাগ পায় নন ষ্টপ। খাই-খাই অভ্যাস হৈ গ'ল যে।
অম।
মাংসটো কমাই খাওঁ মাংস নাখাওঁ তেনেকে মাছ খাওঁ।
মাছ খোৱাটো বেয়া নহয় বাৰু।
উম মাছ আকৌ লোকেল মাছ হে খাওঁ আমি চালানী মাছ নাখাৱেই।
অহ।
আমি এসাঁজো নাখাওঁ নহয় চালানী মাছ।
দেউতাইটো চালনী মাছ নাখায়েই।
নাখায় কাৰণে মইও নাখাওঁ আকৌ নানেই আও আনিলেহে খাবলৈ প'ম
তাকেহে।
সেইদিনাখন বিয়া ঘৰত বাও লোকেল মাছ খুৱাইছে চালনী মাছ নাই দিয়া মাংস সও খাচী আৰু মাছো লোকেল মাছ দিছে।
অ মাংস কি কি আছিলে? ব্ৰইলাৰতোতো আজিকালি থাকেই।
এই সেইখনত খাচী দিছে দিছে ব্ৰইলাৰ চিলি চিকেন যে এপিচ এপিচ যে মস- ষ্ট মস্তকে বনাই, তেনেকেও দিছে। খাচী মাংস দিছে, হাঁ।
উম'।
উম উম'।
হুম? তাকে, এই বেংগলী মানুহে যে বনায় যে বিয়াত খাচী মাংসটো, -
উম'।
এ সেইটো খাই বৰ ভাল লাগে, আমাৰ অসমীয়া মানুহৰ বিয়াৰ খাচী মাংসটো মানে- এই ঘৰত বনোৱা নিচিনাকেই বনায়।
এই সেইদিনাখন হেৰি এতাত মোনাবাৰী- এই খাচী মাংসটো খুব জালুক দি বনাইছেও ইমান বিয়া ঘৰতো ইমান জালুক দিছ- জ্বলা হোৱাকে।
মানে- সেইটোৱে কৈছো মানে এই অসমীয়া এনেও অসমীয়া বিয়া বিলাকৰ খাচী মাংস বিলাকতকে- বেংগলী মানুহৰ বিয়াত খাচী মাংস বিলাক বহুত ধুনীয়া বনায়। সিহঁতি মানে একে ম- অঁ মচলা দি মানে খাচী মাংসটো একে গলি- যোৱাকে তেনেকে বনায়।
তাকেহে।
আৰু খাচী মাংস যে তোমালোকে যেনেকে খোৱা মানে কুকাৰত চিটি মাৰি- এই তেনেকে খোৱাতকে যে মানে ভাজি ভাজি ভাজি ভাজি নৰ্মেল মাংস- হ নিচিনাকে খালে বেছি টেষ্টি হয়।
তেওঁ শুকান বনাই খাই ভাল পাওঁ।
মানে গেছটো ইউজ কৰিবলে মন নগ'লে জুইত দি দিব লাগে, জুইত- কেৰাহীত হওক কুকাৰত হওঁক। মইতো সিদিনাখন মানে কি হ'ল? এ আমাৰ তিনটা কুকাৰ নহয় জানো, -
উম'।
এটা কুকাৰতটো ভাত উঠিল উঠাই দিলো, মানে ভাত থকা কাৰণে সেইটো- কুকাৰত দিবলে মন নগল আজৰি কৰি আকৌ ধুবলে। বাকী দুটা কুকাৰ মানে ইমান ভাল নহয়। তাৰপিছত আৰু মইটোতো বেয়া- মানে চবতকে যোনটো কুকাৰ বেয়া আছিলে- তাত একে চিটিয়ে নামাৰে। সেই কুকাৰ টো মই উঠাই দিলো নহয় খাচী মাংস বনাবৰ কাৰণে।
অঁ'।
তাৰ পিছত আৰু এতিয়াতো চিটি নামাৰে ইখন ঢাকনি দিছো চিট- টি নামাৰে সিখন ঢাকনি দিছো চিটি নামাৰে, মই মানে তাৰপিছত আৰু কি কৰিলো কুকাৰটোত- তে ভাজি আছো ভাজি আছো ভাজি আছো, এ ঢাকনিখনন এনেই লগাইছো ওপৰতে এনেকে দি ভাজি আছো। তাপিছত একে লাষ্টত আৰু মই ভাবিছো কি হব হব আৰু? তলৰ ফালৰ পৰা অলপ দেয়া দেয়াও হৈ- গ'ল মাহী আৰু- মানে হেৰি হৈ গৈছে অও মাংস খিনি কিয় দেৰাই পেলালা আমুক তামুক কিবা কিবি। তাপিছত মই আৰু বাদ দিলো একে লাষ্টত সেই যি হয় হয় বৰ বুলি কৈ লৈ পেলাই। পানী ঢালিলো তাৰ পিছত আক- আকৌ ঢাকি ঢাকি ঢাকি আকৌ পানী ঢালিলো ঢাক তেনেকে কৰিলো। মানে এক ঘন্টা মান লাগিছে নেকি সিজোতে। মানে আৰু তাৰ পিছত আৰু খাবলে দিছো। মাহীয়ে মানে প্ৰথম খাই লৈ পেলাই, অ, মই যে ইমান দিনৰ পৰা এনেকুৱা খাচী মাংস খাবলে মন গৈ আছিলে, এনেকে কৈছে।
নহয় একো নহয়, মই কি হ'ল মোৰ ডাঙৰ কুকাৰতো চিটি নেমাৰে, এইডাল ৰবৰডাল ঢিলা হৈ গ'ল। তাৰ পিছত সেইদিনাখন আমাৰো তেনেকে খাচী মাংস আনিছিলে, মই গেছতে যে তেনেকে কুকাৰটোতে বনাইছোঁ মানে। চিটি, চিটি, চিটি নমৰাকে যে। ভাজি-ভাজি তেনেকে ঢাকনিখন লগাইছোঁ, আ আকৌ লৰাইছোঁ, আকৌ লগাইছো, কিন্তু একদম পোৰা কোমল ধুনীয়া হৈছে মানে, চিটি মৰাৰ নিচিনাই হৈছে মানে।
সেইটোৱে কৈছো, তেনেকে বনালে মাংস খিনি বেছি ধুনীয়া হয়। মানে মচলাটো পুৰা সোমাই যায়, মানে কি হয় জানা? চিটি মাৰ লগে-লগে পানী দিওতে মানে পানীটো চিটিটো হৈ যায় ন, ত', মাংসখিনি কালাৰটো পানী খিনিতে উৰি যায়। কিন্তু তেনেকে কম-কমকে পানী দি ভাজোতে-ভাজোতে-ভাজোতে-ভাজোতে এনেকে কালাৰো হৈ যায়, আৰু লগতে মানে বহুত ধুনীয়া হয় মাংস খিনি। আৰু সিদিনাখন ইমান ধুনীয়া মাংস আছিলে নহয়, কিবা মানে তেল মাংস খিনি বুজিছা, ছাল মাংস নহয়।
খাচীবিলাক ধুনীয়া যে, কিছুমান যে খাচীবিলাক ডাঙৰ হ'লে ধুনীয়া তেল হ'লে তে তেতিয়া ধুনীয়া হয়, মাংসটোৰ লগত কথা অ।
মানে ছাল টো এ, ছালটো চেলিয়াই দিছে নেকি, ছাল নাছিলে এপিছো।
মোৰ ছালটো খাই ভাল লাগে আকৌ।
এ, মই ভাল নাপাওঁ। মানে এনেই খাওঁ, কিন্তু মই ভাল নাপাওঁ ছাল থকা খাচিটো। এই ইটো খাচি বেছি ধুনীয়া, আমি মানে ঘৰত চাল থক খাচী বিলাকে অনা হয়। সেইকাৰণে এনেকুৱা খাচী মানে মই আজিলৈকে তেনেকে ডাইৰেক্ট খাই পোৱা নাছিলোঁ। এনেই মানে দেখিছোঁ, উম, হেৰিবিলাকত। অ, কিন্তু ইয়াত মানে ছাল টো গুচাই দিছে, ইয়াত হয়তো ছালতটো বেলেগকেও বেচিব পাৰে। আহ, তেনেকে গুচাই-মেলি লৈ। এইটো মানে মই আজিলৈকে তেনেকে চাল গুচোৱা খাচি মানে খাই পোৱা নাছিলোঁ। তাৰ পিছত সিদিনাখন যেতিয়া আনিছে, মানে ভাল হৈছে, আকৌ পিছদিনাখন মাংস খিনি একেই আছিলে হা, মহাই আনোতে। মহায়ে মই এনেকে গৈ লৈ পেলাই মাংস আনিছিলো খাচি মাংস। তাৰপিছত মাংস খিনি একেই, কিন্তু মানে চিটি মাৰি বনালো, পিছদিনাখন টেষ্টটো নহ'লে তেনেকুৱা।
চিটি মাৰি চবতকে ভাল লাগে মাথাটো।
চিটি মাৰোতে মানে চিটি মাৰি পেলাই মাংস ভাল নালাগে, মাংসটো উৰি যায় মানে। সোৱাদটোও উৰি যায় আৰু লগতে মানে ৰংটোও উৰি যায়।
মাথাটো খাই ভাল পাওঁ চিটি মাৰি, তাৰমানে কি সিজোতে সময় লাগে যে, সেইটো কাৰণে।
তাকে কিন্তু এইটো বহুত টাইম লাগে অ পঞ্চল্লিশ মিনিট এক ঘণ্টাৰ তলত নহয়ে।
মই আকৌ খাচি মোৰ মাংসটো আকৌ মোক গেছতকে জুইত বনাই ভাল লাগে জুইত। বনালে ভাল।
অ জুইত বনোৱা মাংসৰ বাৰু সোৱাদটোও বেলেগ হয়।
জুইতে বনালোঁ জোনোকা আহোঁতে ডাঙৰ দেউতাই কয়লাৰ এটা কিনি আনিলে সিহঁতৰ ঘৰত পুহিছে যে।
ববহতৰ ঘৰত তাৰপা আনি পেলাই আকৌ জুইত বনাইছোঁ ধুনীয়াকে ফ্ৰাই কৰিও সিহঁতক খাব দিছোঁ। আকৌ পিছত জোল কৰিও দিছোঁ। অ খৰি দম কৰি থৈছে সেই কাম কৰা ল'ৰা এটা যে আহিছিলে।
পাকঘৰ চাং পাতি একেবাৰে এবছৰ ড দুবছৰমান যাব চাগে। খৰি দম কৰি থৈছে।
সি আমাৰ হেৰিখন ঠিক কৰি দিলে কি আছিলে এইটো বাচন থোৱা।
অঁ
হা
বাচন থোৱা সেইখন আঁতৰাই দিলে নাই আগৰ কেইখন। নাই আগৰ কেইখনে ঠিক কৰি দিলে, অ
নাই সেয়া নাই কৰা বাহিৰখনহে ঠিক কৰিছে সেইয়া।
পাকঘৰটোও কৰিবলৈ দিব লাগিছিলে। ছিলে সি যেতিয়া কৰিয়ে আছিলে গেছ টেবুল খনো ভালকে হেৰি কৰিব লাগিছিলে।
এতিয়া কৰিব লাগিব ৰ'বা এই নামঘৰটো বনাওঁতে মিস্ত্ৰী লগাওঁতে পাকঘৰ দুপোঠালি বনাইওঁ। বনাব লাগিব। তেতিয়াই তেতিয়া ই মানে। পাকঘৰত এতিয়া চাৰ্জাৰটো বনাই ল'ব লাগিব মানে গেছ থ'বলৈ যে চাৰ্জাৰ। আহ ধুনীয়াকে বনাই ল'ব লাগিব। অ।
তাকেহে দেউতাক কৈ থাকিলে নহব ডাইৰেক্ট নিজে কৰো বুলি কৰিয়ে দিব লাগিব। উ'ম।
কৰিব লাগিব।
আত্ছা হয়।
সেনেকা কে মাছ কি মন্ধুখোলাকে বনালা নেকি।
মধু কোদঙে বনালা নেকি মাছ হা। মধুসুলঙে বনালা। মধুসুলং বুলিয়ে কৈছে মধুসন সোৱাদো তেনেকুৱা নালাগিলে জানো।
টেঙা মৰা নে মধুুখুলন সিহঁতৰ ঘৰত টঙা মৰাও দম'ম আছে নহয়।
তাকে টেঙা মৰাই নাই বনোৱা হ'বলা।
উম টেঙা মৰা খাব লাগে এতিয়া। মধুসলহ টেঙামৰা চব খাব লাগে।
উম এ মোৰ মধুফুলনং। টোবেয়া নাপাও বাৰু, মই ইয়াত মধুসুললং আছে বুলি নাজানো, টেঙা মৰা আছে, বুলিয়ে জানো। আমাৰ জোনুকাইও নাজানে হ'বলা মধুসোলং থকা কথা।
জান।
তাই লৈ গ'লহেঁতেন।
অ', তাই টেঙা মৰাহে নিছিলে। মধুসোলাং আছে সেইদিনাখন যে মই যে আমল লখি পাইছিলোঁ দেউতাই মোক দেখুৱাই দিছে, এইখোপা মধুসুলং চোৱা চোন এনেকে কৈছে। আমাৰ ইমান ভাল পায়, কালি ৰাতিও তোমাৰ একেবাৰে ভাত বনাওঁতে কৈ আছে মধুসুলং বনোৱাছোঁ ৰাতিও বনাই দিব লগা হৈছে।
উম।
আলু সিজাই মধুসোলং বিলাহী এটাও দিছোঁ।
উম।
এনেকুৱা ধুনীয়া হৈছে তকাৰকাৰী।
আচ্ছা, আচ্ছা।
উম।
ঠিকে আছে দিয়া হেৰি, পিছত কৰি আছোঁ‌ কল।
অ'-অ', হ'ব হল দিয়ক, পিছত কৰিবা, উম।
অ'। কলটো কাটি দিয়াচোন মোৰ পৰা কাট খোৱা নাই।
মোৰ পৰাও কাট খোৱা নাই, ময়ো কাটি আছোঁ কাট কাটেই খোৱা নাই দেখো আজি, কি হ'ল?
অহ, কলটোৱে নকটা হ'ল দেখোন অ'। হেল্ল'? হেল্ল'? হেল্ল'?